হেল্ল'।
অ', কি কৰিছ?
এয়া আগফালে বহি আছিলো।
অ'।
গৰমত কি কৰিবা বহি আছিলো বতাহ অকণো মাৰি আছে বোলো।
উম।
ভাত বনালে?
অহ বনালো।
কি বনাইছে?
মাটি মাহঁ।
আৰু?
আৰু আলু চয়াবিন
অ', উম।
তাৰপিছত
মাটিমাহ খাৰ দি বনাইছে নে কি?
খাৰ দি।
এ মজা পিছল পিছল।
তাতে কঠালগুটি ভাত কেৰেলা
ইহ ক'বই নালাগে আৰু।
উম।
একো চাটনি তাটনি বনোৱা নাই জ্বলা চাটনি?
জলা চাটনি উঠনিয়ে?
অ'। তাকে দেহি কি কৰি আছে?
আছে লাইন নাই।
হয় দে লাইনতো নাথাকে ঐ।
উম।
গৰমত তাপ এনেকুৱা দিছে মই পিয়াজ কাটি আছো এতিয়া। গাহৰি মাংস আনিছে গাহৰি মাংস।
অ', দিয়া। অ', সেইটো ভালেই বোলো বঢ়িয়া গৰমত।
ভালেই বোলো গৰমত আৰু সিজাই পেল এই লাইপাত দি বনাম লাইপাত দি।
নাই বাৰু ক'ত পালিগৈ আবৰতোৱা?
এই আমাৰ এইফালে হেৰি এইফালে এই বজাৰ আজি সোমবাৰ বজাৰ আছিল যে। বজাৰৰ পৰা আনিলেগৈ আৰু।
অ'।
অ', ওলাই মানে কি কিছুমানৰ ঘৰত কৰে যে ওলাই ওলাই।
অ
ববিতা বৌ
হে
ববিতা বৌ কি কৰি আছে
বনাই আছে ভাত তাক বনাবলৈ বেলেগ তথাপিও বনাব দি থৈ আহিছো তাক
অ অ
হল ভাত
মাজুদা
মাজদা ওলাই গল আহাই নাই
সৰুদাদাও গল ওলাই চাগে
অ নাই ঘৰত আছিলে লাইন থকা নাইকিয়া হল আ মানুহো নাই
উম হয় দে অ লাইনটো নাথাকিলে যে ঘৰডালত থাকিবলৈ দিগদা
অ বৰষুণ পৰিছিলে নে
বৰষুণ নাই বতাহে মাৰি আছে
অ আমাৰ বৰষুণ পৰিছিলে এতিয়া অ বৰষুণ পৰিছিলে অকমান এতিয়া নাইকিয়া হৈছে বিজুলী মাৰি আছে পুৰা অ
অ
বিজলী মাৰি আছে এতিয়া আকৌ অ দিলে ভালেইদে পথাৰত পানী নাই
তাকেইতো ইমান গৰমত আৰু বৰষুণ দিলেই ভাল
ঠাণ্ডাও লাগিব অকণ
উম অ মোক ফটো খিনি দিয়াই নাইচোন
দীপক কব লাগিব ৰ শুনাই
সি চাগে পাহৰিয়ে আছে চাগে
পাহৰি আছে চাগে
নাম্বাৰ নাম্বাৰটো দি থৈ দিছো তাহাতৰ ফটো খিনি দি আছে পুৰা অ মোৰ এইটো নাম্বাৰ লাষ্টত টু জিঅ টু জে এইটোৱে
কাক ফটো দিয়
হা কাক ফটো দিয়ে আছে বোলো ইনষ্টাগ্ৰামত
অ অ দেহিয়ে ছাগেই
আমাৰ ফটো নাই দিয়া
অ
নহয় নহয় শুনাই এটা একাউণ্টতে দিছে
অ তোৰ ফটোখিনিহে নাই দিয়া
মোৰ ফটো খিনি সি নাই দিয়া
কব লাগিব তাত ঠাইত বেছি ফটো নাই লোৱা নেকি নাই খোৱা
অ
হব হা
ইহঁতে দুইজনি বা চকু কি পাকঅ বাপৰে
মাইকী নহয় এইটো মতাহে
এইতো মতাই সচাকে কৈছো একদম বেলেগ হ'ল জিনিচ মাল এইটো
কাও লগত নিমিলে সি হয়
কাৰো লগত নিমিলে একদম বেলেগ আৰু
মতা হল
বোমা কি গৈ আছে
এ শুই আছছে লাইন চাইন নাই এনেই বাগৰিাত
গা ভাল পাইছে অকমান গা বেয়াাই নে কি বুলি কৈছিল যে অ ডাঙৰ বহত ঘৰলৈ গ'ল
অ আবেলিয়ে গ'ল কাইলৈ আহিব
অ ই এৰা দি থাকিবহে গ'ল মোমায়েকৰ ঘৰত
অ এৰাতিৰ কাৰণেই গৈছে মোৰ মানহৰ
এৰাতিহে মোৰ মায়েকৰ ঘৰত এতিয়া মৰিগাঁাৱতে হব মৰিগাওতে
অঁ মৰিগাঁৱ
উম গোটেই ঘৰ চব বনাইালে
বনালে এই অননান ঘৰ অ গৈছো ঘৰ ল'ৰা পাতিছিলে নহয়
অ
'লা পাতোতে গৈছিলো
অ এতিয়া ডাঙৰ দয়ে বিয়া পাতিলে হৈ যাব ঠিকেই হৈ আছে ন
কি হৈ আছা দেখিছনেে নাই
দেখিছো আগৰ পৰাই দেখো মই কিন্তু লগ ন তাইৰ লগত যেতিয়াৰ পৰা হেৰি হ'ল তেতিয়া গম নাপাও অ এনে আগৰ পৰা থাকো তাৰ একাউণ্টত মানে এনেকে কমেণ্ট চমেণ্ট দি থাকে যে সেইবিলাকে দেখি থাকো
উম
ভালে চাকৰি কৰা ন
তাকেই কোৱা
চাকৰি আছে কিয়
তাপ এছে দুখীয়া
উম সিও কৰে ইয়েও কৰে
সেইয়ান মিলিল ন
পল নে আমাৰ এপিনে বৰষুণ বৰষুণ ধৰিছে
অঁ
দিয়ে যদি ভালে হ'ব দব দপা একদম
আমাৰ অকনমান ঢেৰকানি মাও দে লাইন কাটিলি
উম ত থাকেনো কিমান কমাইনো
তাগে কিমান খানো
নেভাগে
গৰমডালত
এতিয়াও কিমান সময়ত আহিব ঠিকে নাই
আমাৰ এতিয়া ইয়াত একেবাৰে গৰম হলেও আহল বহল হয়নেে বতাহ চতাহ পাই থাকে তাতষয়া নহয় বাপৰে চেপাটো চেপা হ একেবাৰে কি তাপ কেেবা শান্তিত শান্তিয়ে বহি থাকিবও নোৱাৰি
অঁ
বা আচৰিত গৰম দেই সচ চাগে অ এ এতিয়া নহৰু এটা কাটি আছো হে ভাত খোৱা দেৰি হয় যে গৰমৰ কাৰণে
অ কেইটা বাজে নে?
এতিয়া গৰমৰ কাৰণে দছটা বজাত খাওঁ।
অ।
এনেই আগতে নটা বজাত খাও নটা কেতিয়াবা ভোক লাগিলে চাৰে আঠটাতো খাই দিওঁ।
অঁ।
টাইম টেবুল নাই খাই দিওঁ আৰু যে
হ'লে হ'লেই হ'ল না মানে।
হ'লে শুনা এতিয়া আকৌ যে গৰম লাগিছে বেছি।
উম।
সেইকাৰণে দছটা বাজিব ভাত খোৱা। আপোনালোকে খোৱা নাই নহয়? উম দেৰিকে খাই নেকি?
সোনকালে খাওঁ এ বনোৱা দেৰি হৈছে
উম।
সোনকালে মানে কিয়া মই দেৰিকে খাওঁ সিহঁতক সোনকালে দিওঁ আৰু।
সিহঁতক দি লোৱা পিছতহে আপুনি খাইয়া সেইতো এতিয়া আকৌ সিহঁতে আহিবও লাগিব নহয় ওলাই যোৱা।
উম অহাই নাই।
আহাই নাই। দেহি কি কৰি আছে?
আছে।
উম এ বৰ ভাত খালে তাই?
খালে।
কেটা বোজাত খালে?
চাৰে তিনিটামান বাজিলে নেকি?
অ আকৌ এতিয়া কি খাব এতিয়া ভোক নালাগে?
এতিয়া এতিয়া বিস্কুট খাব আৰু।
উম।
বুত আছে বুট খাইনে নাখায়।
উম বুত তিয়াই থোই দিছে?
আহ বুত বেয়া পাই হি আমাৰ। বেয়া পায় জানি সেই যে দাত দাত লৈ তাকে খোৱা।
অঁ বিষাই।
উম বইল কৰি দিলে খাই অ।
অ।
দাবা কালি ৰাতি বইল কৰি দিলো নাখালেও।
বইল কৰিলে আৰু খাব ভালেই লাগে আকৌ।
অঁ।
খাব পাৰে নেখায়।
নাই।
হ'ব দিয়ক ন।
অ অ হ'ব দে।
আপুনিও ভাত খাওক গৈ।
অ।